অহ কোৱা। বহি আছো এনেই।
অ ন চাহ-তাহ খালা?
অ খালো।
কিহিদি খালি?
খালো ফাষ্ট বিস্কুটেৰে খালো বিস্কুট আৰু গাখীৰ চাৰ লগত খালো। পিছত আকৌ চবে মিলি দছ টকা, দছ টকা উঠাই আমি কিবা দোকানৰ পৰা কুৰকুৰি, চিপ, মুড়ি এইবিলাক আনি বনাই খালো জাল মুড়ি। খাই এতিয়া এনেই এনেই বহি আছিলো ঘৰত ফোন কৰিলো কথা পাতিলো।
অ এতিয়া একো কাম-চাম একো লিখা-চিখা নাই নেকি? এচাইনমেন্ট, কিবাকিবি লিখিব
আছে লিখা নাই এনেই বহি আছোঁ ভাল নালাগে লিখা দেইলি দেইলি ইমান লিখা।
অ। আজিতো পুৰা মানে একদিন ক্লাছ আছিল ন?
অ অ চাৰিটা লৈকে ক্লাছ। গোটেই দিন ইমান বেয়া লাগিছে মূৰৰ বিষ কিবা গোটেইদিন ভালেই লাগা নাই আজি।
শুৱা নাই ৰাতি টোপু মানে কালি ৰাতি হাত ভৰি বিষাইছে, টোপনি মাৰিব পাৰা নাই। সেইকাৰণে আৰু দিনতে কিবা মূৰটো চুৰ বিষাইছিল।
ময়' আজি মানে আধা ক্লাছ কৰি আহিব লাগ গা হল আৰু কলেজৰ পৰা পেটৰ বিষতে থাকিব পৰা নাই। আধা ক্লাছ কৰি, হাফ ক্লাছ কৰি আহিব লা
উম।
ঠিকেই আছে, এনেকে ত' পেট-চেট বিষ হ'লে, কিব, মোৰ-চোৰ বিষ হ'লে, প্লাছ কৰা, কৰিলে-নকৰিলে একেই কথা
অ'! তোমালোকৰ আজি কি দিব? ভাতে, চুজি।
আজি নিৰামিষ, এনেই দালি আৰু চবজিয়ে দিব।
অ'!
টোপনি নামাৰি, মোৰ চকু কলা পৰি গৈছে, চকু ইফালেদি, একদম।
এনেও গৰমত মানে, এনে ভাগৰ-ভাগৰ লাগি থাকে। আৰু এইফালে ভালকেতো
এতিয়া, একজাম হ'ব নেকি তোমালোকৰ? একজাম হ'-হ'ব হৈছে ন'?
এতিয়া নহয়। মানে, এইটো-এইটো সপ্তাহৰ পিছত হ'ব কিজানি। পইছাটো কৰে।
আজিও আমাৰ এনে, ক্লাছ টেষ্টৰ কিবা লৈছিলে, আমাৰ। এইটো, এনে ক্লাছ টেষ্ট কৰিছিলে আৰু। তোমালোকৰো এনেকা ক্লাছ টেষ্ট কৰিয়ে থাকে, চাগে?
কৰে, আমাৰো মাজে-মাজে। আমাৰ এইটো, যোৱা সোমবাৰত লৈছিলোঁ। এনেই, চাৰপ্ৰাইজ টেষ্ট, মাজে-মাজে লৈ থাকে এনে। পিছে, তুমি আজি চাহৰ লগত কি খালা?
আজি আমাৰ বিস্কুটে আছিলে আমাৰ, আজি গাখীৰ চাহ দি। বিস্কুট, আৰু নাই বেলেগ নাই, সেইটোৱে।
ভাত কিহেৰে খালা?
ভাত আজি ৰাতিপুৱা, ভিন্দি-আলু দি ভাবিছিলোঁ, আৰু বাৰ টা বজাতে এইটো। পটল, আলু দি কিবা-কিবি মিক্স কৰি দি খালোঁ। কিবা-কিবি মিক্স কৰি দি খাইছোঁ আৰু খাব পৰা নাই কিবা। ভাল লগা নাই, খাই।
অ'! মইতো আজি ভাতে নাখালোঁ, কিবা খাৱাৰ ইচ্ছা নহ'ল। এতিয়াও, তুমি নাখাওঁ, এনেই থাকিম আৰু। খাৱাৰ ইচ্ছা নাই।
এতিয়া ৰাতি নাখা?
অ'! নাখাওঁ এনেই। সন্ধিয়াৰ সময়ত, উম। নালাগে এই সময়ত মুড়ি খালোঁ।
উম!
আজি, আগতেই টোপনি মাৰিম।
হা?
কালি টোপনি মাৰিব পৰা নাই। সেইকাৰণে, আজি আগতেই টোপনি মাৰিম, ভাব বুলি ভাবিছো, নটাৰ পৰা নটাৰ পৰা টোপনি মাৰিম।
উম
অহ
আজি সোনকালে টোপনি মাৰিবি নেকি তুমি?
উম
কালি টোপনি মৰা নাই, সেইটো কালিখিনি আজিয়ে মাৰিম মানে চকু তকু কলা পৰি গৈছে একদম।
অহ।
আৰু
সোনকালে টোপনি মাৰি ৰাতিপুৱা উঠিম চাগে, কিন্তু উঠিব মন নাযায় হা সাতটা নাবাজিলেই উঠাৰেই ইচ্ছা নহয় আৰু।
সেইটোয়ে ৰাতিপুৱা আৰু বেছিকেই টো পনি লাগে মোৰ, উঠিব মন নাযায়।
উম
উঠিব পাৰিলেতো ভালে ৰাতিপুৱা পাঁচটা বাজা চাৰিটা বাজা তিনটা বাজা মানত।
সেইটোৱেইটো
গাটোও ভাল লাগে।
উম
উ চাৰে সাতটা বাজালৈকে টোপনি মাৰে আৰু ক'ত মইতো আ ফাৰ্ষ্ট ফাৰ্ষ্ট টাইমত অহা টাইমত বহুত পাতলাই আছিলো এতিয়াতো এনে খাৱাত টোপনি মাৰা এইবিলাকে আৰু একো কাম চাম একোতো নাই ইমান এইবিলাক আ এতিয়াও উম মতা হৈ গ'ল শকত হৈছে অ
উ একো নাই পিছত পঢ়া হোৱা শেষ হোৱাৰ পিছত
এ লাগি যায় বেছিকে হলে আৰু কি ক
উম অ মইতো আৰু এনে দালি চালি খাই শুই থাকি থাকি ভাত খাই একো এক্সাৰচাইজ নাই এনেকোৱা নাই এনেই শুই থাকে।
অ অ আৰু হোষ্টেলত বেছিকে দালিয়ে দিয়েনা দালি খালে মানে আৰু মতাটো হয়ে যায় দালি খালে মানে।
তাকেতো একো নাই যি হয় হব আৰু উম
ইমান ভাগৰ লাগে এনেই এতিয়া এ আমাৰ চিৰি আছে চিৰিত উঠোতে ইমান ভাগৰ লাগি যায়।
উ হুহু
উম
কি কম
চাৰে আঠ টা বাজিলেই কিজানি নটা বাজিবই ন অ
অ
ইমান সোনকালে কিবা হৈ যায় টাইম বিলাক যায় আৰু।
এতিয়াহে মনত পৰিলে মই চালত কাপোৰ দি থৈ আহিছো কাপোৰখিনি আনিব লাগিব নহ'লে বৰষুণ আৰু উঠি হে
অ'অ' মৰো কাপোৰ দিয়া আছে মোৰো চাব লাগব। বৰষুণ দিব পাৰে ঠিক নাই বহুত গৰম পৰিছে ন'।
উম, উম, উম। এতিয়া আৰু মোৰ টোপনি লাগিছে আজি। উম, পঢ়ে না নাই এইটোৱে। মানে দেখা মানে টোপনি লাগিছে কিন্তু এতিয়া কিবা হয় চোৱালীবিলাকেও হ'ল
উম,
চব মত তোমালোকৰ ভাত কেতিয়া দিব?
আমাৰ ভাত এতিয়া দিবয়ে আৰু দিয়া ষ্টাৰ্ট হ'বহে আৰু কিবা আঠটা পঞ্চাছ ন-নটা মানতে দিয়ে। মোৰো খাব যোৱা নাই আজি কিবা।
মই তলত একব যাব লাগব আমাৰ মোৰ এবাৰ পানীৰ কাৰণে পানী নাই পানী শেষ হৈ গ'ল। বুটলত পানী লাগিবয়ে উম, ভাত নাখাও এনেই পানী আনিব যাম আৰু মাজে যাম আৰু।
অ' অ'
হুম, তোমালোকৰ আজি কি দিলে নিৰামিষ ন?
নিৰামিকে দিব আমাৰ আজি।
সেইকাৰণে খাৱা চাৱা নাই আৰু।
খাব মন নাযায় আৰু গৰম ইফালে। খাৱাটো ভাল নহ'লে আৰু খাবলে মন নাযায়।
হম, ঠিকে আছে।
আজি বৰষুণ দিলে ভাল আছিলে দিব নে নাই নাইবা বৰ ষুণ দিলে ভাল আছিলে মানে বতৰটো অলপ ঠাণ্ডা পৰিলে ভাল আছিলে বৰষুণ দিলে মানে অলপ ঠাণ্ডা পৰিব না।
এনেও আজি ঠাণ্ডাই আছে ইমান গৰম নাই।
অ',
পঢ়া, পঢ়া আৰু তেনে হ'লে। ন' খোৱাৰ সময় হলে কিজানি তেনেহ'লে?
অ' হৈছে হ'ব হৈছে।
কোৱা তেনেহ'লে পিছত এদিন কল কৰিম আৰু।
অ ঠিক আছে।